শুনিছানে? উম, এ সপোনে ফোন কৰিছিলে অকণমান আ
অ', এই গ, ই কিমান দিন হল যোৱা?
সি ঘৰলে যোৱা, আজি, বাইছ তাৰিখ।
উহ।
এমাহে হ'ল। এমাহ বেছিয়ে হ'ল।
খতম নে কি?
খতম অ'।
অ', অ', অ'।
শেষ তাৰ ভাগৰ। বস্তুসোপা মোৰ ৰুমত থৈ গৈছে, নিবলে মাত আৰু। সি আহে, আহিব তাৰ লগতে গুচি বি নহবা।
কিহত, গাৰিত?
সেওঁ নে ট্ৰেইনত আহিব যাওঁ নে বাছত যাব।
এই মইটো যাব পাৰোঁ মই যাবৰেতো মনটো এতিয়া পইচা নেথাকে। কেনেকে লাগিবা উ পইচা যদি দুহেজাৰ মান যদি মেনেজ হৈ যাম মই তেতিয়াও যাব পাৰিম
ট্ৰেফিক পইণ্টত বাটি এটালৈ বহলো
অ সেইটোৱয়ে কব লাগ
বেলেগে নিদিলেঁ চিনাকীেইটাই দিব
উম
হ
হেগটন দিয়া
হা
উমহু ক'ব এ বা কি পইচা ৰৈ থৈ আছে ন তাৰাপৰা কাটি কাটি দিবি বুলিয়ে কব
উ
বি কালিন ন বাকী কাটি খেলিব
জহ
উম
দহ টকা দহ টককা খৰাই কাটি কাটি দিবি বিয় হবহি
তাকে হে ৰেগুলাৰ কাটিবহি আহিলে
উম
পালে গুনমৰাও লাগে
উম
এয়া মই আজি আমুকক ইমান টকা ধাৰৰ কাৰণে ইমান টকা মই বিখ্যাত কাটিছোঁ
বি্ষাৰ কাটিছ আজিকালি আমাৰ দল
কি হ'ল
জাবৰ চাবৰ উঠা পেললে এনেকে হেৰি মানে এইটো কি বুলি কয় নাইন এইবিলাক যে সদায় যে চফা কৰি থাকে যে যাব চাব লাগিব তেনেকুৱা কাই চাই দিছে
হয় নেকি?
অঁ।
বহুত উন্নতি হ'ল দেখোন ভাল পোৱা?
অ' এই তিনদিন এম ভি স্কুলত, ন কালি খতম হৈছিলে হেৰি, এইবিলাক যে ডি চি, এছ ডি চি আহিলৈ পেলাই তিনদিন মিটিং কৰি আছিলে।
আচ্ছা।
কাৰোবাৰ কিবা মাটি-বাৰী কিবা-কিবি সেইবিলাক কাগজ-পাতি যদি হেই হোৱা নাই সেইবিলাক কৰিবলে
বঢ়িয়া বঢ়িয়া। তই দোকাখন ভালকে বনাই পেলা আউ এতিয়া, পইচা পাতি কেইটামান গোটাই পেলাই, তই এইখন পঢ়া মেলা ধাণ্ডা বেছিকে মাৰি নাথাক এনে। যদি পঢ়িবলৈ মন নাই। যদি বোলে পঢ়া শুনা ল'ৰা তেতিয়া কলোৱে পহ। তই আই এ এছ হ'ব পাইবি।
হা?
ত পঢ় তোক আই এ হ'ব পাৰিবি বুলি কলোঁহেঁতেন, এতিয়া সেইটো কথা মই প্ৰসেনজিতক কলে শুৱাব, তোক কলে নুশুৱাই।
এইবিলাক যা তা কথা নকবি পাপে চুব।
হম।
প্ৰসেনজিত মানুহটো আগতকে সলনি হ'ল নিকি অকমাণ?
এ নেদেখাই আৰু, নেদেখুৱেই নহয় দেখিলেও মাতি নেমাতে।
লেবেলটো হ'ল মানে।
বেল হ'ল আউ চাকই পালে।
সোতৰ হেজাৰ টকা গোটেই জীৱন
উম- উম।
নাবাহেও নকমেও।
উম, তাৰপা আমাৰ হেৰিও পালে, অ' এইবাৰ আমি ইলেকচনত উঠিছো ভোটতটো দিবা দেই।
অহ, আমাৰ দেৱলীনা?
উম।
দেৱলিনা বাইদেউ, এই তাই হেইটো কপিলেহে কব পাই। বেলেগে নোৱাৰে।
নাই আৰু বেলেগে নোৱাৰে।
হা কপিলে পাৰে ভালকে।
উম।
পিছত গাড়ী চাড়ী ল'লে মৰাণত ফুৰিবলৈ যাম ওলাবি, তই মই অকলে।
অ' মৰাণৰ চাইদে, এই যাবলে যাবলে নু বাউ ক'ত মন নাযায় বাউ চবলেকে যা যাবলৈ মন যায়।
নাই গাড়ী চাড়ী ল'লে মই যাম। ওলাবি তই।
উম, অ', অ'
আমি যাম, কুসুম কৈলাশক লগ কৰিমগে।
অ' এহেত চব ম-কুচুম কৈলাচ নীল আকাচ দুইটা মৱান তাইপ
এই গোটেই খোপা উজলা ৰং, উজলা ৰঙক চিনি পাৱ নাপাৱ তই? উজলা ৰঙক চিনি পাৱ নাপা?
উজলা?
উজলা ৰং।
উজলা ৰং।
আহ।
মানে?
তই উজ্বলা ৰঙক চিন নাপাৱ?
নাপাওঁ।
তই পিছত এনেকে উজ, কাইলৈ বা কেতিয়াবা তই উজলা ৰং মই দি দিম তোক তই মাই চাবিচোন। কোন মানুহ তই গম পাই যাবি।
এনেই এ চিনি মানে দেখিলে চিনি পাম চাগে এটোৱে বুলি নাজানো মই চাগে এনেই কি
এইটো যে উজলা ৰং। কাম হিয়েৰ, কুসুম কৈলাচ হিয়েৰ। বাহ এইটো কি বুলি কয় গৰগৰা ছোৱালি কিমান ধুনীয়া উজলা ৰঙক সুধিবি।
উম, গম পালো, গম পালো, গম পালো।
সিহতক' গান চব উজ লা ৰঙে বনাই মানে নীল আকাচ, কুচুম কৈলাচ ইহঁত চব, আজিলেকে যিমান গাইছে সিহঁতি চব। উজলা ৰঙে বনাইছে।
উম,
তই কুচুম কৈলাচ' পডকাষ্ট গিতা চাবিচোন বাও ম-কি এখন চিনেমা চাই থকা নিচিনা, মানুহটো মানে ইমানেই সহজ সৱল মানুহ। এ বহুত বেলেগ এটা টাইপ মানুহ মানে তা ভাইপ পাই যাবি, ভাইপ মানে বহুত ধুনীয়া ভাইপ পাবি তই, পদকাষ্টটা চাই দিবি না তাৰ ভাগৰ।
অ' এতিয়া আমি কুচুম কৈলাচ লগ কইবলে গ'লে আমি ধলপুৱ কথা কবলে নোৱ ধলপুৱ বুলি।
অ' সি দেখোন বিশ্বাস কৰক পৰখি দিনা এটা পডকাষ্ট এ অতিথি বুলি হেইয়ত এ চেনেলতাত দিছে। সি তেতিয়াও কৈছে ধলপুৱ কথা। অ'
অ সেইটোৱেত।
মই ডাইয়েক সুধিম মই লগ পালে মই ডাইয়েক চিঞই পেলাই ক'ম যদি ওচত নাপাও বোলে এনে মানুহ মাজত ডাইয়েক চিঞই পেলাই কম কুচুন দা মই ধলপুৱ, খেতি কৰিছে নাই বোলো ডায়েক সুধিম মই।
উম।
এটোত হিটো এতিয়াও কৈ থাকে মই, মই খেতিয়ক মই এতিয়াও খেতি কও। সত্তৰ বিঘা মাটি খেতি কৰে বোলে এতিয়াও সিদিনা কৈছ
অ তা নিজয়ে এইবিলাক পাদলা চাদলা আছে ন।
হে বহুত আমা নিচিনা মানুহ চুুলি ৰাখিছিলে কিবা কইছিলে আমি যেনেকে, আমাক যেনে মানুহে ফটুৱা বুলি ভাবে সি তেনেকুৱা আছিলে গম পাও নাপাওঁ?
উম।
আমা নিচিনা মানুহ। বহুত চিম পুল মানুহ বহুত চিম্পুল মানুহ। চৈধ্য বছৰ ভাল পাই বিয়া পাতিছে। চৈধ্য বছৰ ভাল পায় বিয়া পাতিছ
চৈধ্য বছ।
অ
বেলেগ ভাল পালে
চুলি ইমানেই দীঘল আছিলে ছোৱালী মানুহেও সিমান দীঘল কে নাইখে বোলে কঁকাললৈকে পৰে চুলি।
অ।
সেই বহুত বেলেগ মানুহে আৰু তাক চাই দিবি না। ত আকৌ সেইৰা বেলেগ হেৰি হৈ যাবি গোটেই আমি যে আগতে যে শুনো যে লং লেং মন মইনা আচেং
আগতে চোন আমি টিউশচন কৰিবলৈ গ'লেচোন অল তাৰ কাৰণি লগাই যাওচোন।
অ মই কেতিয়াবা লগ পালে কুসুমকৈলাস লগ পালে মই সেই কথাষা কম বেই।
আমি ৰাতিপুৱা ট্ৰেইনত টিউশন কৰিবলৈ যাওঁতে আমি বক্সত ৰাতিপুৱা চাৰিটা বজাত
আপোনাৰ গান লগাই কুঁৱলী ফালি ফালি গৈ থাকো বোলো বেলেগ এটা মানে শক্তি আহ যায় গাত বোলো শুনিলে ত কুচুম কৰিলাচৰ মানে অকমান বোলে প্ৰেমৰ গান শুনিব মন গ'ল তম মন মইনা ওচেং শুনি দে হয় দখনা শুনিল অকমান বোলে নাচিব কৰিব মন গ'ল অকণমান বোলে মানেো দুৰ্বল দব লাগি আছে বোলে অকমান পুৰা গা চালে ভাঙিও অলপ বোলে অকমান বোলে তই হেৰি বোলে মানুহটো কাৰানে অকমান হেৰি কৰিবলৈ হলে তেতিয়া তই শুনি দে ডিস্কো বন্দি শুনি দে মাটি কলহৰ পানী খাবি শুনি দে
তাৰ তাৰ চব তাৰ উম চব ফালৰ পৰা আছে মানে চব
সেইটো শুনিলে বোলে দেশ প্ৰেমৰ লগোৱা গান শুনিবলৈ মন লাচিত শুনি দে নহবা বৰ অসম শুনি দে বোলে ৰেপ শুনিবলৈ মন আছে কি শুনি দে
উম উম দিজ কো বন্তি ন না শিবা বো কে
হা অ সেইটো গান সি কয় দেই মই সময়তকে বহুত আগত এইবোৰ গান কৰিলো কাৰণে মোক বোলে চবেই বোলে মই বোলে ষোল্লটাালৈকে গান দেখাইছো এটা ছিংগাৰক মোক বোলে ৰিকে মানে কোনেও বোলে মোক ঘূৰিয়ে নাচালে বোলে
উম
পাতি বোলে দুদিন বোলে লঘোণে আছে পানী এটোকো নোখোৱাকৈ
আহ
সেইবোৰ গান গোৱাবলৈ আহি আৰু সেইবোৰ গানেই এতিয়া মানে অসম হিট গান
অ তাৰ আকৌ গানতো এতিয়া পিকনিক বিয়া ভাওনা ভাওনা ভাও বিয়াাত
নতুন গান এটা ওলাইছে মইতোক সেইদিনা লিংকটো দি থৈছিলো, মন মইনা নতুন ওলালে গম পাও নাপাও। বুজনা মেৰ' মায়া, শুনিছ নাই এটো।
নেপালী মানে।
এ নহয় অসমীয়া গান তই মনা বেগৰ পগলা পৰাণৰ, এই লং লঙে আৰু আগৰ লং লেং শুনিলে আগৰ লং লেঙলৈ মনত পৰি যায়।
অঁ জানো, শুনা নাই।
এ এইবিলাক গানটো তেতিয়াই মানুহে কোনো ঘূৰিয়ে নাচালে এতিয়া আকৌ সেইকেইটাই হিট। কোনোবাই লিখিছিলে নেকি নহ'বা অসমত চবেইটো মইত মানে চবেইেটো এটা বিষয়ে বাচি ললে যে মই তোমাক ভাল পাওঁ, গান অকল সেইটোৰ ওপৰতে লিখিবলৈ লাগিলে গোটেই মানে। জুবিন দাইও অকল সেইটো ওপতে লি মই তোমাক ভাল পাও মুঠতে কথাই এইটোৱে গানৰ কথাই ক'ম যেনিবা মই তোমাক ভাল পাওঁ সেই কথাটো চাগে। আৰু কুচুম কৈলাচে কি লিখে, চেন্দেলৰ চেন্দেল নহ'লে বাটা বিছ কুতৰ খাবা কাটা।
টাপা চাবুন লিখিলে। চাবোনৰ লিখিলে।
অঁ ৱাচিং পাউদাৰ নিমাহ লিখি দিয়া মানুহ সি, আই আছিল আকৌ পি তাই আছিল কৰা খাৰ চাবোনে গা ধুৱালে হ'লোঁ
অঁ, তেনেকুৱা মানুহ অ, এটো আকৌ কম শুনিলো নেকি।
ই বহুত ডেঞ্জাৰ মানুহ ই মানে এ বেলেগ এটা শিল্পী মানে ই।
উম।
ইয়াৰ তই মই তোক এটাই কৈছো তোৰ যদি সময় লাগে একো যদি চাবলৈ বিচাৰি নাপাওঁ, ৰিল চাবলৈ মন নযায় তই এটা মোৰ কথাসাৰ মনত পেলাবি এদিন এটা কুচুম কৈলাসৰ এটা পদকাষ্ট চাই দিবি তই। টোৰ গোটেই তাৰ কাহিনীটো গম পোৱাই নাই ন অঁ পাগলা লাগি যাব ন নিজকে, এই মানুহটো কেনে
মাল সি মাগুৰ।
এ ই মাৰ মানে ই এইবিলাক গান দেখিছে নাই উনৈশ উ নিৰান্নব্বৈ চনতে লিখা। দুহেজাৰ চনৰ আগতে লিখা এইবোৰ গান। আৰু এতিয়াহে গাইছে সেইবোৰ।
তাই এনেই টোটেল এইবিলাক যে গান বিলাক গাই যায় যে, সি নিজে লিখা নে বেলেগৰ পৰা লিখা।
সি আজিলে লোকৰ গান গোৱাই নাই, নিজৰ গান চব।
চব তাৰ এনে টুতেল গান কিমান মান আছে।
হা।
চাইনে টুটেল গানে
দুশ তিনিশ তাৰ আকৌ প্ৰথম গান জীৱনৰ গানটো তাৰ জীৱনৰ প্ৰম গানটো জ গোবিন্দাক গাইছে দুহেজাৰ সাত চনত নামটো শিপিনী এলবাম এটা গাইছিলে নামটো শিপিনী গানটোত ইমানেই ভাল লাগে নহয় শুনি আন এনেকুৱা মানেক ঐ যান শিলনো দুবে মানে লাহুনো দুব বে মানে
অ', শুনিছো শুনিছো অ'।
বেলেগ দিয়া মানে ই লিৰিক্স।
উম।
নীলা কচ গানবোৰ কি নীলা কচৰ ভাগৰ বুলি ভাবিছা নি?
নীল আকাশৰ নীল আকাশৰ নহয় নে?
লিখে
অ' সেহত দুইটা বা উম কি বুলি কয় উম অ', অ '।